হেল্লৌ'
হেল্লৌ'
অ' হেল্লৌ' শুনিছানে?
অঁ শুনি আছো, তুমি?
অঁ শুনিছো।
পিছে ভাত খালা নে?
অঁ খালো, এই অলপ আগত।
অঁ, অঁ‌ অঁ।
তুমি খালা? হেল্লৌ'
অঁ কি কৰি আছা তুমি?
ক'লো যে তুমি ভাত খালা নে?
নাই নাই, অঁ মই খালোটোকে পাহৰিয়ে গৈছিলোঁ।
অঁ কি বনাইছে আজি?
আজি এনেই কণীৰ দম আৰু ভাজি। আলু সনা এনেকুৱা আছিলে। কিন্তু মই মানে শাওনৰ মাহটো পালি আছো, সেইকাৰণে মই খোৱা নাই মানে। এই ভাত-ভাত খালো বাৰু, এনেকা ক আলু- সনা ভাত এনেকে খালো আৰু নিমখ, তেল। মানে এনেকা খোৱা নাই আৰু এমাহ পালিম বুলি ভাবিছোঁ।
অঁ'।
অঁ'।
মইয়ো বাৰু নিৰামিষে খাইছোঁ।
অঁ'। আজি অঁ ৰবিবাৰ ন, মানে এনেই তুমি পালানে শাওনৰ মাহ?
অঁ আমি মানে আগতে পুৰা মাহতো পালিছিলো, তেত- তিয়া মানে খালী ভৰিত খোজ কাঢ়িছিলোঁ পিছত। মানে ৰাতি হ'লে গৈছ মানে উ গাড়ীত গৈছিলোঁ, এতিয়া মানে- তেতিয়ালৈকে আমাৰ দাদাটো মৰি গৈছে ন। মাহীৰ এটা ল'ৰা, পিছে তাৰ পৰা মানে যোৱা নহয়। তাৰ পিছৰ পৰা মানে এনেই ৰাতিপুৱা মাৰ লগত গৈ ঢালি আহো পানী।
অ আচ্ছা। মানে ইমান খিনি নহয় বাৰু মানে এনে আৰু খোৱা লোৱাটোত আৰু তোমাৰ এনে সেৱা কৰিব যোৱা।
আগতে মানে কৰিছিলে আগতে মানে এনেও এ ধৰণৰ ন ফুৰাও হৈ যায় ন।
অ অ হয় বাৰু।
মানে তাৰ পৰা পিছৰ পৰা মানে আৰু কৰা নাই।
অ' তুমি বেংগলী হয় নেকি?
অ' বেংগলী।
আচ্ছা। অ' তোমালোকৰ মানে এনে কি হে মানে তোমালোকৰ। কোনটো উৎসৱ বেছিকে মানা বেংগলীবোৰে?
বেংগলী বোৰেতো দুৰ্গা পূজাই বেছিকে হেৰি কৰে।
মানে অকল দ দুৰ্গা পূজাতোৱে। আৰু কিবা বেলেগ থাকে নেকি এনেকুৱা নহয় মানে তোমালোক কৰ সেই হিচাপত আৰু।
আমাৰ হেৰি হিচাপত ধৰিব গ'লে চব পূজাহে চবে হেৰি কৰে। দুৰ্গা পূজাটো মানে হেৰি কৰো। মানে মেন কথা দুৰ্গা পূজা মানে মেইন কথা পাঁচ দিন মান থাকে যে
অ'অ'।
ত' সেইকাৰণে মানে ফূৰ্তিটো বেছি হয় চবৰ।
আচ্ছা এনে দুৰ্গা পূজাত তুমি কি কৈছা?
কলো যে এদিনত দুটা তিনিটা কাপোৰ লৈ লয় মানুহে এনেকুৱা মানে
সেইটোয়ে ফূৰ্তি চবৰ।
সেয়াই আৰু দুৰ্গা পূজাতটোত মানে কাপোৰ লোৱা হয় যে সেইটো কাৰণে মানে বেছি ভাল লাগে। আৰু ছোৱালী মানুহেতো আৰু কাপোৰটো বেছি ভাল পায়েই।
উম
নতুন নতুন কাপোৰ পিন্ধি সদায় ওলাই যোৱা। বা মান মানে পূজা চাব যোৱা। তাৰপা তাতে জিলাপি কিবা কিবি এনেকাে থাকে নহয়।
এতিয়া মানে ধৰা এতিয়া ফুৰিব ধৰা এতিয়া ফুৰিব গলো এটাই এটা পিন্ধিলো কাপোৰ মানে ৰা ৰাতিপুৱা ধৰা গ'লো। বৰষুণ দিয়া টাইমত আহিলে আৰু এটা পিন্ধিলো মানে এনেকুৱা আৰু থাকে।
তোমালোকৰ তেনেকুৱা আৰু মানে। এনেককা মানে দিনটো ওলাইে যোৱা আৰু ফুৰিবৰ কাৰণে তেনেকুৱা। সেৱা কৰিব কাৰণে মানে ৰাতিপুৱাও যোৱা গধূলিও যোৱা তেনেকুৱা নেকি।
না। এনেতো সৰু থাকোতেতো এনে গৈছিলো মানে মন্দিৰত গৈ কেনে বহি থাকো। সৰু যেতিয়া আছিলো এতিয়া মানে ধৰা আজি ধৰা ফাৰ্ষ্ট দিনা নগলো মানে ফাৰ্ষ্ট দিনা নাযাওঁ, ছেকেণ্ড- দিনা ৰাতি যাওঁ, আৰু থাৰ্ড দিনা- ধৰা, থাৰ্ড দিনা মানে তোমাৰ- ৰাতিপুৱাও যাওঁ আৰু ৰাতিপুৱা গলে জল্দি আহি যাওঁ, আকৌ সন্ধিয়া যাওঁ।
এনেকুৱা, আৰু চে- কেন দিনা খালি ৰাতিয়ে যাওঁ, মানে এদিনতে মানে খালি যোনটো মানে মা- মাজত-
অঁ দিনতো যোৱা যায় ৰাতিও যোৱা যায় তেনক- কুৱা আৰু, মানে দশমীয়াৰ আগৰ দিনা যোৱা যায় তেনেকুৱা নেকি? নে অষ্টমীৰ দিনা অলপ বেছি হেই হয় নহয়, সেইদিনা যোৱা?
এ অষ্টমীৰ দিনা ৰাতিপুৱাও যাওঁ জল্দি আহি যাওঁ আৰু সন্ধিয়া যাওঁ।
অঁ মই মানে অ- মানে অষ্টমী বা নৱমীৰ দিনা এদিন যাওঁ আৰু, ৰাতিপ- পুৱাও সেৱা কৰিব যাব। ভাল লাগে মানে, ৰাতিপুৱা সেৱা কৰাটো বেছি মানে ভাল লা মানে- বেছি ভাল লাগে আৰু ৰাতিপুৱা গলে, আৰু ৰাতি এনেই ফুৰিব যোৱাও হয়।
ৰাতি মানে লাইটিং চাইটিং থাকে ন।
অঁ অঁ আৰু ৰাতিপুৱাও পূজা- কৰে নহয়, ৰাতিপুৱা মানে পূজা কৰি কিনে বেছি ভাল লাগে সেইটো আৰু। ৰাতিপুৱা এদিনে যাওঁ, অঁ অঁ। এনেকে তোমাৰ চাদৰ মেখেলা পিন্ধি কিনে হওক, বা কোট- টা পিন্ধিলে পিন্ধিয়ে হওক, তেনেকে যোৱা যায় আৰু ৰাতিপুৱা। বাকী এনেইতো আৰু নতুন নতুন বেলেগ বেলেগ কাপোৰ লোৱাই যায়।
আৰু নবমিৰ পিছদিনা দশমীতো আমি দুপৰীয়াটো ওলাওঁৱে, তুমি নোযোৱা নেকি দশমী?
অঁ ভাঁচনি চাব যাওঁ, তোমালোকৰ তাতে হয়নে?
অঁ আমাৰ ইয়াতে ওচৰতে মণ্ডপ ইয়াৰ পৰা ওলাও আমি চবে।
অঁ তাতে মানে ৰাৱণ পোৰাটো হয়।
ইয়াতেতো ৰাৱণপুৰা নহয়, এইটোতো দিল্লী চাইডত হয়।
মানে আমাৰ ইয়াতে হয় মানে সেইকাৰণে, আমি মানে এইটো ভাচনী চাইকিনে ৰাৱন পুৰাতো হয়। হলে মানে এনেকে চাব যাওঁ বহুত- মানুহ হয় আৰু, গোটেই বাল বালিখন একদম ভৰ্তি হৈ যায়। ইমান মানুহ যায় মানে চাবৰ কাৰণে। অঁ মানে আমাৰ ইয়াতে কিছুমান কিছুমান জেগাত হয় মান কিছুমান ঠাইত হয় আৰু। তেনেকুৱা, সেইকাৰণে মোক সুধিলো হয় নে নহয় তাতে। তাতে অকল মানে উম সেই অট অটুৱাব যায়। দুৰ্গা মাক।
অঁ তেতিয়া মানে এয়া বক্স চক্স বজাই আৰু লাগ- পুৰা ভিৰ থাকে মানে বহুতেই ভিৰ থাকে।
অঁ অঁ আমাৰো তেনে- কা এনেকা লৈ যায় আৰু গাড়ী এখনত ডিজে বযাই কিনে। বিচাৰি নাপাবা ডাইৰেক ঘৰত আহিব লাগিব নিজে নিজে। আৰু এই- কিতে মানে ফোন কৰিলে বাৰু পাই যায়, কিন্তু মানে সৰু ছোৱালীক অকমান ধ্যান ৰাখিব লাগে আৰু।
অঁ' আৰু চাবাচোন এয়া- এনেকুৱা বক্স বজাই মানে ফোন কৰিলেওঁ শুনা নাযায় ন'।
অ', সেইটো হয় আৰু তোমাৰ এটা জাগাৰ পৰা নাযায় মানে তোমালোকৰ গম নাপাও মানে আমাৰ ইয়াতে উ তোমালোকৰ হয় চাগে তাতে বহুত জাগাই জাগাই চাগে। আৰু এটা জেগাতে এনেকা অটুৱাব আহে সেনেকুৱা হয়নে তেনেকুৱা?
অ', আমাৰ ইয়াতেতো আমাৰ মানে আমাৰ এইটো মানে যোন তেজপুৰ পুলিচ লাইন, তেজপুৰ পুলিচ লাইন থাকো ন'। ত' পুলিচ লাইনত নাই কম দছটাৰ ওপৰত পুজা হয়, আ বহুত বেলেগ- বেলেগ জাগাতটো আছেই।
অ' মানে এটা জেগাতে অটুৱাব যায় তেতিয়াহ'লে।
অ' এটা জাগতে চব।
অ', আমাৰো মানে তেনেকুৱা আৰু আমাৰ যোনখিনি ঠাই আছে সেইখিনিত মানে হয়, আঠখনমান পূজা কিজানি অতাই চাগে। মানে এটা জাগাতে যায় চবে নদীৰ ঘাটত এনেকে যায় কিনে অতাব নিয়ে। চবৰে বেলেগ - বেলেগ গাড়ী লৈ যায় তাতে এনেকে বক্স বজাই সেইকাৰণে মানে আপ ভাল লাগে মানে চবফালে গান চবতে আৰু দুৰ্গা মাৰ গান ইমান ভাল লাগে সেইখিনিত টাইমত, শুনিওঁ ভাল লাগে আৰু মানে বেয়াও লাগে আৰু মানে অ' বেয়া লাগে যেতিয়া অঁতাই দিয়া ন' সেইখিনি টাইমত বহুত বেয়া লাগে।
অ', তেতিয়া মানে লাইটিং -চাইটিং মানে এনেকা লাগে যে কালিৰ পৰা আৰু এক কোই নাই কালিৰ পৰা ঘৰতে থাকিব লাগিব।
আৰু এক বছৰ ৰখিব লাগিল আৰু আহিব এনেকুৱা আৰু। এতিয়া আহাৰ সময়ত বহুত ভাল লাগি থাকে এতিয়া মানে দুৰ্গা পুজ জা আহিব এতিয়া আহিব হলে ন, বহুত মানে ফুৰ্তি আৰু আহিব।
আমিতো আগতেতো ধৰা দেউতাই মানে এদিন আগতে বজাৰ লৈ গৈছিলে এতিয়া মানে এতিয়া ডাঙৰ হৈ আছো, কিবা -কিবি লাগি থাকে।
অ', অ'।
মানে দুৰ্গা পূজা যিমান দিনে নাহিব ইমান দিনে খালি বজাৰ- বজাৰ - বজাৰ।
মানে এদিনতে চব কেইটা নানো মানে এনেকুৱা হৈ গৈছে।
অ' মানে যায়ে থাকা আৰু এইটো লাগিল এইটো আনিব গলা এই টো লাগিল এইটো আনিব গলা এনেকুৱা যোৱা আৰু উম। অ', অ', একেলগে বজাৰ কৰিলে বহুত যায় মানে। বহুত আৰু সেইখিনি টাইমত মানে তোমালোকৰ দামটো বাঢ়াই দিয়ে নহয় কাপ
দামটোও বাঢ়াই, এটা কাপোৰৰ দামে তিনি হাজাৰ, চাৰি হাজাৰ বিচাৰি লয়।
অ'। এ মানে সেইখিনি টাইমত বহুত দাম মানে সিহঁতৰো বহুত সেইখিনি টাইমত বিক্ৰী হয় ন। সিহঁতেও পুৰা একেবাৰে দামটো তেতিয়াই উঠাই লয় আৰু। এনে মানে বিহু আৰু তোমাৰ দুৰ্গা পূজাতে মানুহৰ বেছি কাপোৰ লোৱা যায়।
অহ, বিহুতো হয়।
বিহুতো এনেকা দাম বাঢ়াই দিয়ে এনেকুৱা আৰু।
ত' বহুত দাম বাঢ়াই দিয়ে আকৌ ঈদতো বঢ়ায় কিন্তু।
অ' মানে বাঢ়াই মানে চবৰে বেলেগ -বেলেগ এতিয়া আমাৰ আমি বাৰু এনেকা, দুৰ্গা পুজা আৰু বিহুতে কাপ পোৰ, লওঁ সেনেকা আৰু ঈদতো লয় কিছুমানে আৰু বেলেগ, বেলেগ চবৰে সেইটো উৎসৱটো বেলেগ, বেলেগ ন, চবে বেলেগ বেলেগ সেইতে লয় আৰু। সেনেকোৱা, আহ
গণেশ পূজা আহি আছে ন,?
অ, গনেশ পূজাৰ আগত, তোমাৰ দূৰ্গা পূজা, তাৰপা ল লক্ষ্মী পূজা আহি আছে।
অ, গনেশ পূজা আমাৰ ইয়াতে মানে দুূৰ্গা পূজাৰ নিচিনা হয়।
আগতে হয় নেকি, তোমালোকৰ দূৰ্গা পূজাৰ আগত হয় নেকি?
দুূৰ্গা পূজাৰ আগতেটো গণেশ পূজা হয়।
ছেপ্টেম্বৰত হ'ব, গণেশ পূজা।
গণেশ চতুৰ্থী থাকে ন, সেইটো নে, সেইটোৰ কথা কৈছা নেকি? মানে আমাৰ ইয়াতে মানে অ, সৰস্বতী পূজাৰ আগত গনেশ পূজাতটো কৰে। ত, গণেশ চতুৰ্থীটো থাকে চাগে। থাকে, ইয়াতে দুূৰ্গা পূজাৰ আগত গম নাপাওঁ অ, সেইটো হয় চাগে। এতিয়া অ,
ছেপটেম্বৰতটো হেৰি, টিচাৰ্চ দেও থাকে ন, আৰু হেৰিও গণেশ পূজাও থাকে।
অ, অ, থাকে থাকে।
তাৰ পিছৰ পৰাহে এটা, এটা, হৈ থাকে আৰু চবৰ ৰাষ্টত সৰস্বতী পূজা হয়।
প্ৰথম সিটো পূজাই হয়, তাৰ পিছতে আৰু এবাৰ মানে গণেশ পূজাত ত, আৰু দুবাৰ হয় বাৰু।
অ, এবাৰ হৈ গ'ল, মানে সেইটোত সেইটোত মানুহে কাপ পোৰ লয়, এইটো মানে সেয়া দোকান-চোকানত কৰে।
অ, মানে সৰস্বতী পূজাৰ আগত হোৱাত টো, মানে সেইত কৰে আৰু দোকানে-চোকানে এনেকে কৰে। নে, এইটোও কৰে, মই এইটোত যাই পোৱা নাই মানে।
ছেপ্তেম্বৰত আগতে তোমাৰ এমাহ, এমাহ দেৰমাহ হ'ল হৈ গৈছিল। গণেশ পূজা এটা, দোকানত, দোকানত কৰাই যায়, আমাৰ দোকানতো
অ, অ,
এতিয়া এইটো ছেপ্তেম্বৰত, এতিয়া ছেপ্তেম্বৰত ডাঙৰটো হ'ব।
হয় এইটো ডাঙৰ ন, এইটো আমাৰ মানে কেনেকুৱা, তোমাৰ সৰস্বতী পূজাৰ আগৰ দিনা হয়। ফেব্ৰুৱাৰী মান হয় চাগে, জানুৱাৰী ফেব্ৰুৱাৰী মানত সেনেকুৱা। আৰু তাৰ পৰা এইটো হ'ব বাৰু এইটো আৰু আহি আছে, ডাঙৰটো আহি আছে।
নাই আমাৰ এনেকুৱা নহয়, সৰস্বতী পূজাৰ আগত নহয় মানে।
নহয় নেকি অহ, আমাৰ ইয়াত তেনেকুৱা।
আমাৰ, সৰস্বতী পূজাৰ সৰস্বতী পূজাৰ আগতে, ছট পূজাতটো থাকে যে, বিহাৰী মানুহৰ।
অ, অ,
সেটো থাকে, তাৰ পিছত ছত পজা, তাৰ পিছত সৰস্বতী পূজা হয়, পিছত শেষ।
আচ্ছা, আমাৰ আৰু তেনেকুৱা। তোমাৰ মানে দোকানে-চোকানে যে কৰে, সেইটো মানে এই তোমাৰ সৰস্বতী পূজাৰ আগৰ দিনা কৰে। দোকানত হ'ওক আৰু গণেশ মন্দিৰত হ'ওক হেনেকুৱা। আৰু তোমাৰ এইটো কৰিব ডাঙৰকে এইটো মন্দিৰে মন্দিৰে হয় বাৰু।
অঁ এইটোতো মানুহে যেনেকা ক্লাব থাকে গ্ৰুপ থাকে তেহেঁত- কৰে। ডাঙৰকে, আমাৰ ইয়াতে মানে বহুত ডাঙৰকে হয়।
অঁ আমাৰ ইয়াতে মন্দিৰত হয়, কিন্তু মোৰ মানে পত- প্ৰত্যেকবাৰে যোৱা নহয় কিবা নহয় কিবা কাৰণত যোৱা নহয় আৰু, মাতিব আহে- ত যোৱা নহয়ে।
কেতিয়াবা ছোৱালী মানুহৰ প্ৰব্লেমো থাকে ন।
অঁ অঁ সেইটো কাৰণেই আৰু।
আমাৰটো এয়া গেটৰ পৰা ওলালেই মানে- জানো সেইকাৰণে মানে যোৱা হয়য়ে, আৰু গেটৰ ভিতৰ পৰাই আমি চাব পাৰো।
ভালে নহলে তোমালোকৰ। আমাৰ আৰু অ যাব লাগে অলপমান। অঁ অঁ।
কাৰণ-
আমাৰ আমাৰ যাব লাগে, আমাৰ বহু- এনেই যাব লাগে কিন্তু মানে সেইখিনি টাইমত খোজ কাঢ়িও ভাল লাগে তোমাৰ। চব মানুহবোৰ ওলাই আহে নহয়। ত এনেকে খোজকাঢ়ি যাবৰ কাৰণে ভাল লাগে অঁ, অলপ দূৰ হলেও ভাল লাগে।
দুৰ্গা পুজা হলে যে পুৰা গেটৰ ভিতৰৰ পৰা চাব পাৰিবা মানুহ ইমান গৈ থাকে ৰাস- তাতো পুৰা ভিৰ হৈ থাকে আমাৰ।
হয় নেকি? তে ভাল লাগে তোমালোকৰ সেইখিনি টাইমত ন।
অঁ আমাৰ গেটৰ ওচৰত পুৰা ভিৰ হৈ থাকে, আৰু আমাৰ মাহেঁতে- ফুৰিব নাযায় নহয়, এয়া চকী মকি মানে চিয়াছ পাতি লৈ- ৰাস্তাত বহি চাই থাকে।
আমাৰো, আমাৰ মানে উ- মই মানে উৎসৱৰ মানুহ হলে আমাৰ উৎসৱটো মানা যায়। নহলে সেইটোত মানে এই ৰাইজ মা ৰাইজ সকল আহে নহয়, তেতিয়া মানে- এ মাহঁতেও চকী লৈ কিনে এনেকে মানুহবোৰো যায় মন্দিৰত যায়। মন্দিৰত সেৱা কৰিব যাওঁতে এনেকে মানুহবোৰ চাই থাক- সেয়া আৰু মাহতো মন্দিৰত এদিন যায় আৰু সেৱা কৰিব, আঁহ- ৰাতিপুৱা যায় মানে ৰাতিপুৱা। দ্বিতীয় দিনে মানে আমাৰ ৰাতিপুৱা এনেকে মন্দিৰত পতাকা উত্তোলন কৰে সেই- সিদিনা মানে চবেই আৰু চাদৰ মেখেলা পিন্ধি কিনে এনেকে যায় আৰু। আৰু লৰাবোৰে গেঞ্জি ধুতি এনেকে পিন্ধিকেনে যায়। কিছুমানে আৰু এ কুুৰ্তা পিন্ধি দিয়ে আৰু। লাচ কৰা বোৰে, আৰু গামোচাটো লব গলত ভাল লাগ- গে মানে।
উম'। আৰু আমাৰ সেয়া বেংগলী এছামিছটো ফেষ্টিভেল কেটাই মানে আৰু।
অঁ অঁ। মানে আহিলে ভাল লাগে মানে আহি থকাৰ সময়ত ভাল লাগে, আহাৰ পিছত- কেনেকে গুচি গ'ল গমে নাপাওঁ। আহি থাকাৰ আগতে মানে যিটো ফুৰ্তি থাকে- অঁ মানে অহাৰ আগতে আহিল আহিল আহিল মানে আহিল আৰু। কেনেকে গে'ল মানে গমেই নাপায়, মানে এনেকুৱা। টা আৰু ৰখি থাকিব লাগিল এক বছৰক লৈকে মানে এটাৰ পিছত এটা থিকিলে বাৰু ভাল লাগে, এটা গলেহ এটা আহিব এনেকুৱা আৰু। তোমাৰ এইটো যোৱাৰ পিছত পূজা
আগতে যেতিয়া স্কুল পঢ়ছিলোঁ আমি, তেতিয়া এনেকা লাগে। এ, পূজাতো শেষ আকৌ দুদিন পিছত স্কুল যাব লাগিব।
সেয়াই এ, বন্ধ পাওঁ ন, আৰু ভাল লাগি থাকে এই বন্ধ পাব হলোঁ আৰু। ফুৰিম আৰু এ, আৰু তাৰপিছত আৰু বেয়া লাগে। যাব লাগিব স্কুলত আৰু।
স্কুলৰ পৰা বন দি দিয়ে ভাল লাগে তেতিয়া।
অ' আমাৰ আৰু এইট নাইন, এইট নাইন, টেনত মানে তোমাৰ সেয়ে পাইছিলোঁ বন্ধ দছ দিনলে বন্ধ পাইছিলোঁ আমি। ভাল লাগি যায় মানে পুৰা দছ
আমাৰতো বা স্কুল যেতিয়া আছিলোঁ তেতিয়া দূৰ্গা পুজাত ধৰা, আজি মানে মূৰ্তিটো আনিব
অ'অ'
আজি লাষ্ট এক্সাম মানে, এনেকুৱা আছিলে।
অ'এক্সাম মানে তোমালোকৰ পৰীক্ষা চলে এইখিনি টাইমত?
পৰীক্ষা চলে মানে, আগত যোনদিনা মূৰ্তি আনে সেইদিনাই এক্সাম টো লাষ্ট থাকে শেষ হৈ যায়।
আচ্ছা। আমাৰ অ' আমাৰো কেতিয়াবা এনেকে মানে পৰীক্ষা চলে বাৰু। কিন্তু হ'লেওঁ মানে উম, পাই যাওঁ বন্ধ আগতে পাই যাওঁ। অ'বন্ধ দিলে মানে, জানে ভালেই।
এতিয়াৰ পৰা জল্দি হৈ যায় এক্সাম।
অ'অ' সেতাইৰ আৰু, আৰু এই-এইবোৰত উৎচৱৰ সময়ত যদি মানে মানে পৰীক্ষা চলে ন, ইমান যে খং উঠে আগতে। সৰু থাকোঁতে আৰু আমাৰ ফূৰ্তিটো বহুত আছিল নহয়। শুনি আছা নে? হেল্ল'
হেল্ল'